অ কি কৰিছা
এয়া আছো, তোমাৰ ভালনে?
অঁ অঁ ভালেই তোমাৰ ভাল?
অ ভাল ভাল! কি কৰি আছা তুমি?
এই ভাতকেইটা খালোঁ কেইটামান।
অ!
এফালে গৈছিলোঁ মানে হেৰি ভোক লাগিলে তাৰপৰা খাইবৈ একেবাৰে আজৰি হৈৰি আও অকণমান বহিছোঁ।
একো শব্দ নাই।
চোতালতে বহিছোঁ, ভিতৰত ফেনৰ হাৱা লৈ থাকিলে বেয়া যে, অকন গছৰ তলত বহি আছো।
অঁ অঁ অঁ মই এই হেৰি ভাত খোৱা নাই, বনাইহে আছো।
অঁ অঁ অঁ ছোৱালী ঠিকে আছে?
অ ছোৱালী ঠিকে আছে! ঠিকে আছে! একদম এই দম এটা দি পঢ়িবলৈ বহুৱাইছো অকল মোবাইল! গম পোৱা নে? এই স্কুল বন্ধ হোৱাৰ পৰা বেলেগ!
এই চব ল'ৰা ছোৱালী একে আমাৰ এজনী গৈ পেলাই! এতিয়া গমেই নাপায় নাহে আইতাকৰ মোবাইল পাইছে!
অঁ কৈছা, আইতাকৰ ঘৰত তই আহাই নাই।
নাই আজি মই এফালে গৈছিলোঁ যে, সোমালো আমিবোৰ গোটেইবোৰ আমাৰ লগত! লগৰকিজনীয়ে চাওঁ বুলি কলে আমাৰ ঘৰতো, তাৰ পিছত সোমোৱাই চাহ অকন খালো, তাৰ পিছত বোলো বল আমিও যাওঁ! চবেই লগ ধৰিলে, চোৱাই ব'লাচোন।
অহ
এদিন আহিলে নহয়।
একেবাৰে মাককে, বাপেককে ফ্ৰী কৰি দিছে।
ফ্ৰী কৰি দিছে একেবাৰে, নাহে।
অ', অ' এই আমাও ছোৱালী মামাকৰ ঘৰলে যাওঁ যাওঁ কৈ ছে যোৱাহে নাই, সেই এইটো কি যাব লাগিব অ', মোৰ আকৌ লেঠা মিলা নাই আৰু মই তাইক অকলে পঠিয়াবলৈও ভয় লাগে, আমা তাত এইবোৰ পুখুৰী চুখুৰীবোৰ ধেই যে।
হয়, হয়, হয়, নিজে নাচলে লাভ নাই নহয়।
অ' এ, আউ চিন্তা লাগি থাকে। এতিয়া তাত ভালকে থাকে, মোতকে বেছি ভাল তে চাই আহে তথাপিতো মোৰ ইয়াত শান্তি নালাগে।
শান্তি এতিয়া মোৰো লগা নাই নহয়। তাই নাহে, মই এতিয়া বাউ কি কৰোঁ মানে বেয়া লাগিছে ৰাতি মনত পৰে ইমান, আনিবলৈ গ'লেও নাহে। এতিয়া টমটম লৈ গৈছোঁ, আহাঁ বোলো নাহা নাহে।
আৰু কোন গৈছিলে, ওচৰৰ মানুহ গৈছিলে মানে হেৰিঅল।
উম, মোৰ লগৰ এজনী দোকান আছে যে চাৰিআলি।
অ'।
সিহঁতৰ বোৱাৰীজনী গৈছে তাৰপিছত সেইফালৰ অকণমান আগৰ গাঁৱখন যে
অ'।
সেই আগৰ গাঁওখনৰ বোৱাৰী দুজনী, সিহঁতৰ ছোৱালীজনী, ল'ৰা এটা তাত বা আমাৰ লগৰ বোৱাৰী এজনী, ভাগিনী এজনী আহিছে গৰম বন্ধ বুলি ফুৰিবলে।
অ', অ', অ'।
পোৰ নিলোঁ তাৰপা আকৌ এই আৰু এখনলৈ যাম বাৰু সেইটো ছাইডৰ।
অ' আজি পুৱা আইথানলৈ গৈছিলা?
আজি আইথান আৰু কেইদিনমানৰ পিছত হেৰিয়ালৈ যাম, ফুলনিথান যাম।
অ', অ', অ'।
আজি আইথানত ভাল লাগিলে দিনটো।
আ?
মানুহ হয়নে তাত?
মানুহ বহুত হয়, আই যেতিয়া মানে জ্বৰ উঠে। সেইকণ সময় চাবলগীয়া আৰু। বৃহস্পতিবাৰে যিকণ সময়ত যাবা
অ'।
সেইকণ সময় মানে যেতিয়া নাম লয় নাম লোৱাৰ পিছত দুটামান বজাত আইগৰাকী কি মানে গাত জ-জ্বৰ উঠে আৰু। আই আহে যে গাঁৱলে তেতিয়া মানে মানুহজনী কপনি উঠে, একদম মানে আয় লম্ভে, সেইকণ সময়ত তামোল পান আৰু মূল্য এটা দি সেৱা কৰিলে চব সচা কথা কৈ দিয়ে, কি কি থাকে দুখ তেনেকে। আমাৰ ছোৱালীজনীৰ মানে ভৰি এটা বিষ হৈ আছিলে, কালি ৰাতিও বিষ ঠাইছে তাৰপিছত আজি মই তাকে ক'লোঁ, তাৰপা পানী দি পঠাইছে। তাৰে পানী দি অকণ খাই সানিবলে গ'লে তাৰপিছত তাই নাহিলে যে ঘৰতে দি থৈ আহিছোঁ আৰু প্ৰসাদ পায়স সেনেকে।
অ অ।
এই বয়সস্থ মানুহ অতৰ দিনে একেই আছে বগা চগা তোমালোকৰ শাহু মাৰ নিচিনাই দেখিবলে। অকমান জনিও মুখখন গোল বেছি আৰু মুখখন বেছি শকত আৰু গাটো
সেইজনী মানুহৰ গাতে উঠে সোণ উম অ তাৰ
কি কলা?
প্ৰসাদ প্ৰসাদ পাব পাৰি নে, নে শৰাই চৰাই দিব পাৰি মানে
খিনি মানে আমি ইয়াপৰা নিওঁ নহয় নি পেলাই তাত তিয়াইছে নহয় চবে অ গামলা দি দিয়ে বুট, মগ মগু এচটাকে তাৰপিছত মগু মগু ফালে দি আছোঁ বুট বুটফালে তাপা কল, নাৰিকল হেৰি আনাৰস, তাপা আকৌ আপেল, আ ঙুৰ, তৰমুচ এনেকে সেইখিনি ময়ে কাটিছো বাৱ মোক কাটিবলে লগালে
অ অ আৰু এনেই বেলেগ জেগা পাওঁ মানুহ আহে নে?
উম দূৰৰ পৰা আহিছে বহুত নদী শিপা নদীয়ে যে আছে যে তাত
অ অ অ
তাত যে সেইফালেদি ঘাটৰ দি পাৰ হৈ সেই তাৰপৰা আহিছে সি ফালৰ পৰা আহিছে একেবাৰে দূৰপা বহুত মানুহ আহিছে
অ অ
উম জৰ্দাৰ লৰা দুটা লৈ আহিছে মাতটো ভালকে ফুটা নাই মানে লয়া গেতি উম মাতটো ফুটা নাই ডাঙৰ হ'ল এতিয়া মানে হিন্দী ক'ব পাৰে, ইংলিছ ক'ব পাৰে অসমীয়াতো না জানে তেনেকুৱা অ এইবোৰ কথা-চথা ভালকে নকয় সেইকাৰণে আগবঢ়ালে তাৰপৰা কিবা কিবি দিবলৈ গলে
উম
উম তই পাৰ এনেকে কিবা কিবি দিছে আৱ
অ অ হয় বাঅ মই বাঅ হেই এনেকা গৈ মেলি পোৱা নাই বাকী এনেই কোৱা শুনো আৰু থান খনৰ কথা
মহিমা আছে বহুত মহিমা আছে আমাৰ ছোৱালী সৰুতে থাকোতে মই গৈছো নহয় তাপা আজি এজনী ছোৱালী আহিলে মানে আইক দেখোৱা গ'ল অৱস্থা বহুত বেয়া থাকিব পৰা নাই যেতিয়া আইক দেখালে পানী -চানী ছটিয়াই মেলি দিলে আয়ে তাপা লগত লগ ভাল হৈ গল নহয় আমাৰ লগতে ধুনীয়াকে প্ৰসাদ, পায়স খাই মেলি ঘৰলে আহিছে একো নাই বহুত ভাল হৈ গল
প্ৰমাণেই মানে লগতে প্ৰমাণ উম
আজি মানে অলপ এগৰাকীয়ে উম
অ মাটি ৰুব সে আৱ ট্ৰেক্টয়ে হাল বোৱা নাই ট্ৰেক্টৰ অহা নাই যে মাটি আছে টেক্টৰে হাল বোৱালে ৰোৱনি লগাব উম অহ যোৱা